কি কৈছা?
এ আছো এনেই এ ৰ'বা দেই এক মিনিট এনে খা তুমি, একমিনিট ৰ'বা দেই।
উম উ উম।
ৰ'বা ৰ'বা। হেল্ল।
অ হেল্ল।
উম কোৱা।
শুনি অ শুনিছা নাই?
শুনিছোঁ শুনিছোঁ।
অ অ।
উম কোৱাচোন?
অ আছা?
উ ৰুমতে আছো। তুমি?
অ মই ৰুমতে আছো দেই।
আচ্ছা আচ্ছা।
উম। বাকী খ-খোৱা-বোৱা কৰি, বাকী খবৰ-খাতি তেনেকুৱা বহুতদিন নাই মৰা ফোন।
আচ্ছা খবৰ খাতি ভালে ভালে, তোমাৰ?
উম ভালে আজি, কিন্তু এইকেইদিন অলপ ভাল মানে কি হ'ল গৰম গৰমটো অলপ কমিছেদে মানে ডাৱ-ডাৱৰীয়া বতৰৰ লগতে।
উম, ভাল লাগিছে ন থাকি এইকেইদিন?
এইকেইদিন থাকি ভাল লাগিছে, অ'।
মানে পোৰা গৰমটো দিছিলে না এইকেইদিন একদম মানে মাথা চাথা ঘোৰাই গৈছিলে, এতিয়া কালি পৰি বৰষুণ দিছে ভালো লাগিছে কিবা এটা।
উম ভাল দে লাগিছে, অ' এইকেইদিন পুৰা, মানে বতৰটো
উম।
একদম মানে গৰমত থাকিব থাকিব, নোৱাৰাছিলো আগৰ কেইদিন। সেইকেইদিন বাকী, অ' অ' গৰমটো পুৰা দিছিল।
উম।
বাকী খোৱা বোৱা?
খোৱা বোৱা নাই কৰা, লগৰকেইটা বনাই আছে, আজি আৰু লগৰ দুজন আছিল আকৌ।
অ' অ', বাকী লগৰ দুজন, আ নি কয় হয়, মানে নিকয় হয়।
এই অৰুণাচল ফালৰ এজন, অ' এজন শিৱসাগৰ ফালৰ।
অ' অ'। উম কিবা, মানে কেনেকে চিনাকি হ'লা?
উম আ অ' এজন আগতে, অলপ চলপ চিনাকি বাৰু। বাকী এজন এ অফিচত কাম কৰোতে চিনাকি হোৱা।
অ' অ' অ'।
উম।
আজি খানা তেনেহলে, কেনেকুৱা মানে কেনেকে?
আজি এনেকুৱা বিশেষ একো নাই বাৰু, মানে লগৰ কেইজন আহিছে বুলি আজি গাহৰি আনিছো।
অ' গাহৰি মানে, অ' অ' গাহৰি খোৱা মানে?
গাহৰি খাওঁ খাওঁ খাওঁ, গাহৰিটো কি ক'ব আৰু গাহৰি মানে ফেভৰেট।
উম হয়, মোৰো ফেভৰেট দেই, গাহৰিটো বহুত, পচন্দ হয় খাবলৈ। কিন্তু আমৰ খনৰ ঘৰত ক উম। কিন্তু আমি আমাৰ সনৰ ঘৰত মানে, অলপ নীতি নিয়ম মানি চলে ন অলপ মানে নিজে বনাই খাব লাগে, ম মাহঁতে নাখায়টো।
উম, আমাৰ তেনেকুৱাই আমাৰ, একেই মানে আমি মৰাণটো চ' অলপ মানে আমাৰ বিশেষকে মাইকী মানুহ বুলি নহয় আৰু আমাৰ ৰান্ধনী বিলাকে, খাবলৈ নাপায় আকৌ গাহৰিটো। যে মানে, বিয়া হৈ যোৱাৰ পিছত ৰান্ধ ধনী মানে যে হৈ যায় আৰু, তেওঁ মানে গাহৰি খোৱা বন্ধ হৈ থাকে আৰু এইবিলাক, বুঢ়া হলে খাব নাপ পায় যে নামঘৰ মানে চলায়, নামঘৰত যে প্ৰৱেশ কৰে সিহঁতে মানে খাওঁ অলপ মানে বাধা, অলপ মানে মানে সম্পূৰ্ণ বাধাই থাকে আৰু এইটো।
উম যদি মানে গাহৰিটো মানে খাই পাই ন মানে, সাজ পাৰ এইবিলাক ঘৰত মানে, কি বুলি কয় হাক কাৰিব লগা হয় বুলি কয় আকৌ।
উম, এইটো ভাগতৰ ঘৰত, নামঘৰত, কেতিয়াবাটো এই গোসাই ঘৰ যাব লাগিব। উ ধাৰ হ' লাগে বুলি কয়, এইটো গাহৰি পোহাটো মান আছে নহয়, আমাৰ অসম অসমীয়া সম অসমীয়া নহয় আৰু বিশেষকৈ মৰাণত।
উম, হয় হয়।
উম, গাহৰিটো পুহিব নাপায়, মানে কি বুলি ক'ম আৰু, আগতে আমাৰ ককা দেউতাহঁতে মানে বহুত নীতি নিয়ম বান্ধি দিলে।
বান্ধিলে বান্ধিলে অ'।
উম।
বাকী, বাকী এতিয়া, ডিউটি গৈছিলে নহয় আজি।
আজি ডিউটি নগ'লো আকৌ দেই।
অ, অ, মই ডিউটি মোৰ অ, মোৰ ডিউটি আছিলে আজি গলোঁ মই।
আচ্ছা, আচ্ছা মই নগ'লো আজি মানে কি বুলি কম আৰু পেট চেট বিষ হৈ গৈছে মানে, এইবিলাক। সদাই যি টি খাদ্যবিলাক খোৱা ন, এনেকে ৰুমত থকা ঘৰৰ নিচিনা পৰিৱেশ নহয় আছ আলতে এইবিলাক মেডিচিন দিয়া, শাক-পাচলিব বিলাক। খাই দিয়া আছে ন, ত, সেইকাৰণে অলপ মানে পেটত অসুখ কৰিছে আৰু তাকে, যোৱা নহ'ল আৰু।
সেইটো হয় আকৌ, হেৰি হে অ, তেল ঘৰ, পৰা সেইবিলাক খালে ভাল আৰু মানে কিছুমান ঢেঁকীয়া, ক শাক, কিবা কিবি আছে নহয়, ঔটা, ঔটেঙা
অ, তাকে তাকে এইেবিলাকে খোৱা হয়, আজি এতিয়া ঔটেঙাটো আছে এতিয়া গাহৰিত ঔটেঙাাটো দি দিয়ে ন, নিদিয়ে নে লগৰজনে জানিব আৰু দেই। অ, মানে আমাৰ কি হয় আমি মানে এইবিলাক শাক-পাচলি বিলাক ইমান আনি থকাতকৈ মানে কি ধনো বুলিয় আমি ভাবি মানে মাছ, বা মাংসই লৈ আহো ন, তেনেকুৱা বিলাক যি, তি খাই মানে পেটটো একদম পুৰা গৰ্বৰ কৰি দিছে এইকেইদিন, কেতিয়াবা দুবাৰ, তিনিবাৰ এনে লেটিন যাওঁ, লেটিন নালাগে, ত এইবিলাক মানে কি বুলি কওঁ আৰু এই মানে পেটটো বিষ- বিষ অনুভৱ হৈছে আৰু।
তাতে, তাতে গৰমৰ দিনত যে, মানে গৰম দিন আছিলে আকৌ, উম,
গাহৰিটো মানে সপ্তাহটোত চাৰি দিন বা তিনিদিন খোৱা হয়। ত, সেইকাৰণে মানে কি বুলি কোৱা
অ, ৰুমত থাকিলে দেই সচাকে, মাছ-মাংস দে খোৱা হয় দেই। যেন তেন যোৱা পাহাল।
মানে এনেকুৱা হয় কি। আজি শাক নো কি বনাম বা দালিটো বা আনি থওঁ বাৰ দালি এইবিলাক আলু-চালু এইবিলাক থাকে। সেইবিলাকো সদায় খাই থাকিব মন নাযায় ন, বা কেঁচা চব্জ বিলাকো বজাৰ কৰিবলৈ ইমান সদায় মানে, বজাৰতটো নবঢ়ে অ, যি কেইদিন বজাৰ ক'ৰ থাকো বজাৰ কৰা পিছত মোক। কেঁচা চবজিবিলাক জানাই দেখোন বছি-বেছি বজাৰ কৰিলেও বেয়া হৈ যায়। কমকে বজাৰ কৰিলেও নোযোৰে সপ্তাহটোলে, আকৌ মানে দালি টো আছে, আজি দালি নাখাওঁ বা মাছ মাংস তেনেকে খোৱা হয় আৰু।
উম, আৰু কথাটো কি হ'ক মানে, বেছিভাগ যদি শাক- পাচলি আনি থয় বেয়া হৈ থাকে।
বেয়া হৈ থাকে, বেয়া হৈ থাকে, আমাৰ এতিয়া ৰুমত দুজনে তুমিতো দুজনে জানাই। এদিনত দাংবদী যদি দিয়ে। পোৱা আনো, আমি তাই দুভাগ কৰিলেহে, দুভাগ কৰি খাব পাৰোঁ। বা কেতিয়াবা তিনিমাহ হৈ যায় আমাৰ মানে ইমান খোৱা নহয় ন, চ-চব্জি টো, ইমান নালাগে ভাতোহে বেছি লাগে, চাউলটোহে বেছি লাগে।
উম, উম, কথাটো কি হ'ল মানে ঢ মানে ঢেকীয়া আনো তাৰে তিনিদিনৰ কাৰণে আনিলে মানে কি হয় বস্তটো খোৱা শেষ নহয় গৈাস আকৌ মাজতে এদিনকৌ মাং-মাংস খাব মান খাই দে সেইটো কাৰণে মানে আকৌ থাকিয়ে যায় আকৌ বেয়া হৈ থাকে।
বেয়া হৈ থাকে অ, তাকেত, কি বুলি নো কম আৰু। উপায়তো নাই আৰু এ মানে। মাছ-মাংস যদি এদিন খাই থকা হয় মানে লোভটো থাকে আচলতে মাছ-মাংসত মানুহৰ লোভটো বেছি।
ৰ'দটো বেছি অ,
সদায় লাগে মানে, সদায় খাওঁ, খাওঁ সদায় খাওঁ, খাওঁ তেনেকুৱা লাগে মাছ বা কণী বা কিবা নহয় কিবা এটা যদি আমি খাই থাকো, আচলতে বিশেষকে ৰুমত
উম, হয়-হয়।
উম। এইবিলাক কাৰণতে মানে আমাৰ এই পেট-ছেট বিলাক অলপ প্ৰব্লেম কৰিছে আৰু। এয়া মাথা-চাথা বিষাই আহে। ইমান গৰমত তুমি কি ভাবিছা মোক ইমান গৰমত মানে একদম কম্বল লৈ শুই আছো, মানে জ্বৰ-জ্বৰ অনুভৱ হৈছে আজি।
অ, গৰমৰ দিন আচলতে বতৰতো মানে এদি বৰষ দিছে আকৌ এদি গৰম মানে সোমাই দিছেতো, সেইটো কাৰণে তেনেকুৱা হৈছে আকৌ।
উম, আচলতে এইকেদিন বেছি গৰম হৈ গ'ল ন এতিয়া গৰমত গৰম ভাৱ টো সোমালে আকৌ এতিয়া ঠাণ্ডাত ঠাণ্ডাতো সোমাইছে তাকে মানে বতৰটো নিমিলিছে আচলতে বিশেষকৈ। ত' সেইকাৰণে মানে অলপ গাটো দুৰ্বল-দুৰ্বল লগা যেন লাগিছে।
অলপ মানে নেমু-চেমু এইবিলাক খাই থাকিবা মানে বেমাৰ এইবিলাক নেমু সেইবিলাক। বৰ টেঙা বস্তু, তেল-তেল বস্তু খাই উম, কোৱা।
মানে এতিয়া লগৰজনে নেমু-চেমু খাই দিয়া বুলি ক'লে নেমু খাই দিলে অলপ ভাল লাগিছে মানে যে। একদম মানে ভাত খাই দিছো কেনেকুৱা লাগিছে ভাত খালেও ভাল নালাগিছে কিবা খাইছো। আকৌ দোকানৰ পৰা বস্তু আনি খাইছো তেনেকৈও ভাল নাই লগা, কি হৈছে, কি হৈছে জান নেমু অকণ খাই দিলো অলপ ভালে লাগিছে কিবা এটা।
উম, উম, নেমু-চেমু খাই থাকিব লাগে মাজে-মাজে দে, তেতিয়া মানে তোৰ পেটটো চা আৰু মানে তোৰ পেট-চেট কিবা কৰিব লাগি থাকে ন কিছুমান, পেট বিষ কিবা কিবি। আৰু মানে তেল বস্তু খাই দিয়া হয় ন পাকেট-চেকেট।
অ, মানে এইদিন তোৰ মাছ-মাংস বুলি কলে সদায় তেল থাকে। পেটত মানে একদম গোটেই পেট চাফা কৰিব লাগিব তেনেকুৱা ইনও খাব লাগিব চাগে মই
উম, উম, অ আনি থবা নহ'লে বাকে গৰমতে লাগেই।
অ, ইনোটো লাগে ন?
উম, লাগে।
ইনোটো খাব লাগিব, খাব লাগিব ইনো।
মানে কেৱল বতৰ বিলাকৰ বাৰু নহয় ন আজিকালি মানে বহুত বেলেগ ধৰণৰ বেমাৰী
উম, উম, তাকে-তাকে অ, সেইটো হয় বাৰু। এই এইবিলাক কি ক'বা আৰু বতৰ বেমাৰ।
বতৰ উ তথাপিও আজিকালি মানে বেমাৰ বিলাক কব বেলেগ ধৰণৰ নহয়।
উম।
সৰু সুৰা বেমাৰ হোৱাৰ লগে-লগে কি বস্তুটো কি হৈ যায় ডাঙৰ ৰূপলৈ লৈ যায়।
অঁ ডাঙৰো, আচলতে আমি আমাৰ মানুহবিলাক মানে তেনেকুৱা হয় আচলতে বেমাৰবিলাক সৰুতে মানে আমি মানি নলোও আচলতে যে বেমাৰ বিলাক নাইকিয়াও নকৰো আমি এ ভাল ভাল হ'ব, ভাল হ'ব ডক্তৰ ঘৰত নযা পাম, কিবা টেবলেট-চেবলেট নাখাওতো। তো তেনেকৈ মানে আমাৰ বেমাৰবিলাক ডাঙৰ ৰূপ লয় আচলতে, সেই ডাঙৰ ৰূপ লোৱা ফলতে আমাৰ মানে শাৰীকভাৱে একদম দুৰ্বল কৰি পেলাই, শাৰীকভাৱে দুৰ্বলতো আমি মানসিকভাৱেও একদম বহুত দুৰ্বল হৈ যাওঁ। মনটোও বেয়া হৈ যায় একো কাম কৰিবলৈ মন নাযায়, তেনেকে-তেনেকে মানে আমাৰ বেমাৰ বিলাক বিভিন্ন ধৰণৰ ৰূপ লৈ ডাঙৰ হৈ-হৈ গৈ থাকে আৰু।
অঁ, ডাঙৰ মানে বেমাৰ মানে কেতিয়া কি হৈ যায় কবই নোৱাৰি তাৰমানে।
উম, উম, তাকে-তাকে সেইটো হয় বাৰু কিনো ক'বা উপায়তো নাই। আমাৰ মানুহ বিলাক আচলতে তেনেকুৱা মানে আমি মানে বস্তুটো ডাঙৰ হবলৈ বিচাৰো।
অ, মাজে-মাজে দে মানে ডক্তৰ হলে বা চেক আপ সেইবিলাক কৰি থাকিবলে মানুহে দে।
অ, মানুহৰ এই প্ৰেছাৰ-থেচাৰ কিবা এইবিলাক মানে যে দেখুৱাই থাকিবলৈ মানুহৰ মানে প্ৰেচাৰটো কথা কব নোৱাৰি ন কেতিয়া ল' থাকে কেতিয়া হাই থাকে মানে অধিক হৈ গ'লে প্ৰেছাৰটো বেছি যদি অধিক হৈ যায় ন, তেতিয়াও এটা প্ৰব্লেম আহি পৰে মানে।
আৰু চুগাৰ-টুগাৰ এইবিলাক বৰ
অ অ অ তাকে চুগাৰ বুলি ত মনত পৰিলে, ত মই আজি মিঠাটো বেছি খাই দিলো মানে হা। মই মানে লগৰ কেইজনৰ লগত টাউন ফালা ওলাই গৈছিলো। চ' মই মানে হোটেলত সোমালো কচৰি খাই দিলো কওক। কচৰিতটো খাওঁতে এই মিঠাটো যে মিঠাটোতো জানেচোন কচৰিত মিঠাটো থাকে, মানে মিঠাত থাকে মানেহে মিঠাটো লৈ খাই দিয়া হয়। মিঠাটো লৈ খাই দিলো ত অলপ প্ৰব্লেম হৈ গ'ল।
অ সেইটো খোৱাৰ কাৰণে অলপ হৈছে নেকি। মানে
তেতিয়া মনত পৰিছে তুমি চুগাৰ-তুগাৰ কথা কলা ন।
অ অ সেইটো মানে কি হ'ল অলপ টেপত উম সেইটো কাৰণেটো তোমাৰ সেইকাৰণে উম তোমাৰ সেইটো মানে মানে পেটটো বিয়াইছে
অ মিঠাটো আচলতে বেমাৰ পেটটো খানিনি আচলতে
তাকে সেইটো হয় সেইটো হয়। মানে মই এতিয়া মানে বেমাৰটো ধৰিব পাৰিলো হা আজি কি হৈছে তাৰমানে। ৰাতিপুৱাৰ পৰাটো অলপ অলপতো লাগিয়ে আছিলে এনেকুৱা জৰ-জৰ-জৰ-জৰ অনুভৱ।
উম উম আৰু মানে কি হ'ল তেতিয়া মানে যি পালো খাই গ'লে মানে যে অলপ দিগদাৰ আছে মানে।
উম উম তাকে বস্তুটো পাইছোঁ বুলি খাব নালাগে মানে আমি। আ-আম-আমাৰতো কি আকৌ লোভটো বেছি নহয় আমাৰ।
উম লোভটো কাৰণে লোভটো কাৰণে মৰিছো যে।
অ লোভটো কাৰণে বেমাৰ বিলাক ৰূপ লব পাৰিছে আচলতে। ত পালো খাইছো পালু খাইছো বুলি আছো তেনেকে খাই দিছো আৰু।
অ বস্তুতো দেখিলে খাওঁ খাওঁ লাগেই দিয়া বস্তুতটো।
অ টাউনলৈ ওলাই গ'লে মোৰ চব খাওঁ খাওঁ লাগে জানা।
উম।
এতিয়া দোকানতে সোমাও দোকানত অ তাকে তাকে কি বুলি ক'ম আৰু উপায়টো নাই।
মইতো খাওঁ দে বহুত খাওঁ দিও কিন্তু পথাৰত হোৱা পৰা দে অলপ মানে চাই চিতি খাওঁ মানে।
অ অ।
বেমাৰ-চেমাৰ মানে বৰ বেলেগ ধৰণৰ বেমাৰ হৈ যায় তাৰমানে।
তাকে তাকে তাকে সেইটো হয় আৰু সেইটো হয় আৰু
উম উম অলপ চাই চিতি খাবা মাজে মাজে টেঙা-চেঙা খাই থাকিবা ৰাতিপুৱা শুই উঠি। নেমু-চেমু আনি থৈ দিব ৰুমত। আচলে পানীও কথা থাকে ন কিছুমান, অ পানীও কথা থাকে পান- বেয়া।
টো এনেকে ইমান বেয়া নহয় বাৰু ভালে।
অ অ অ।
মানে ওচৰৰ আমাৰ নিজৰ খিনি বেয়া বাৰু ওচৰৰ এ ঘৰৰ পৰা আনো মানে দুকানীয়ে এঘৰৰ পৰা ত পানী খিনি অলপ ভালে লাগে।